হেল্ল'
অ কি কৰিছ
মাংস টেষ্টছ কৰি আছোঁ
অহ,
ত ই
মই ফোনটোকে চাই আছো এনেই
ভাত খালি কিহে
ভাত খালো তোমাৰ মাংস
মাংস আমাৰ বনাইছেহে
এ আমাৰ দিনত ভাত খোৱা নহলে যে তাৰ মা গা বেয়া মানে
অ ধডা ফোন কিলা জংঘল ম লৈ যাবি তই বোলো আহি তাত খুৱাব নোৱাৰ আৰু বাহিৰতে খাব পাৰি মোৰো হ'ব চফামি মোৰ লগৰ ছোৱালীজনীাপি লগৰ সি আকৌ ছোৱালী থাকিলে হেনিব মোৰ লগৰ ছোৱালীজনী আহিব সেই তাই আহিব উম, তাই কো নিব লিব বোলো তাৰপা আৰু ফটো দোই ফটো দে কোনজনী ছোৱালী ফটো দো ফটো দিলো আৰু ঐ মালটো বহুত ধুনীয়া ঐ বোলে সেই নিম বোলে নিম মই বোলো এ সদ বতাতৰ গাড়ীখনকে ধন ধন ঋণ দুটাকো ল'ম ৰিজু দাই তই মই এনেকে গোটেই গাল গাড়ীতে তেতিয়া গুচি যাব পাৰিম তেনেকাই কৈছো, তা কৈছে এই নালাগে বাইকত হলেও মই কঢ়িয়াই দিম বোলে বোধে তই তাইক মাত বোলে নোল হ'ব তই আহি ল ঘৰলৈ
উম, হিসতকৰ ছোৱালী
অকল ছোৱালী ধান্দা ও
অ', খানা মনজিৎ ছয় তাৰিখেহে ফিক্স কৰিব কৈছ দেখোন।
তাৰ পিছত মো আমি পৰহিলে খাম কৈছে স বুবাই খাম আকৌ নহ'লে মোকো কেলে আৰু মোকো অল বিলো মো আমি বোলো চাৰি তিনিজনি হ বা দে ভাল বলে সেনে কৈছে।
ৰচো এতিয়া ছয় তাৰিখেহে ফিক্স কৰি লাগে দেখোন।
এত কেচেল কৰিব নে বৰগীদাই মই ধন দাই তই দীপচিখা এনেকৈ খাই দিমনে ঠিক নাই।
তাকে সেহেতি ইমান কেঞ্চেল মাৰিয়ে আছে কেঞ্চলে মাৰি আছে।
জান ম ইমান সিহতৰ হেৰি
বিকিনো কি কামত সোমালে যেতিয়াই দেখোঁ দিপু দাৰ দোকানৰ কিনাৰ এতে দেখোঁ।
মই এতিয়া তই মই এতিয়া গ্ৰুপত দিম তই বোলো হাজিৰা কৰা নে বোলো তেনেকে দিম।
এই সিহঁতি কৰিব পাৰে ধুনীয়াকে দেখোন।
ভালতো আছে সি বহুত।
আকৌ মনজিত মনো
মাংস গেভি খালি নে জোল খালি? অ মাংস গেভী খালি নে শুকান ড্ৰাই ফ্ৰাই খালি।
শুকান।
অ', মই মোৰ ভাগৰ ফটো এখন বনাই নিবি নিবি হোন।
অ', বনাই নি ভিডিঅ'টো দি দিবি মোলৈ একদম।
দি মই নেট নাই নেট মই কালিও চল্লিশ টকা আজিও চল্লিশ টকা পাইছো কিবা এটা হৈছে মোবাইলটো।
আৰে এয়াৰটেলৰ দেখোন থাৰ্টি নাইন ভৰালে তিনদিন আনলিমিটেড পাই।
তিনিদিন পায় নি? এই মোৰ ৰিচাৰ্জ আছে নেটটো এদাই হৈ যায় আকৌ মোবাইল চাই থাকোঁ যে।
এ মোৰ তেনেকুৱা হৈছিলে নহয় মাজতে নেটটো পতককে গুচি যায় ত তাৰপিছত হে কি এইটো কি বুলি কয় থাৰ্টি নাইন ভ ললেটো আনলিমিটেড পাই তিনি দিনৰ কাৰণে।
অ
মই মাজতে তেনেকেহে ভৰাই লৈছোঁ। দিনৰ কাৰণে নভৰাবি তিনি দিনৰ কাৰণে ভৰাবি একেলগে। তেতিয়াতো ডাটাটো আৰু তই ডাটা চাৰ্ভাৰটো অন অন কৰি ল'বি।
উম।
সেইটো কাৰণে আকৌ।
টাইমটো নোযোৱাও হৈছে, নেমেলা হৈছে আমাৰ ভাত খোৱা দেৰি হয়‌ অ'।
দাদা আহিলে নাই?
দাদা দাদা লৰা এটা মানুহ এটা মৰিলে ক'বালৈ গৈ আছিলে কামৰ মানুহ এটা তাৰপা এক্সিডেণ্ট হৈ মানে মৰিলে। এতিয়া ঘৈনীজনী ক'ৰবাত পঢ়ি আছিলে‌ হেনো ল'ৰা মানুহো নহয় অকণমানি পোৱলি এটা আছে। তাপা তাতে বিজি হৈ আছে।
অ এইটো কি বুলি কয়? তাৰপিছতে সেই সেইটো কি বুলি কয় অ কি কম নো আও আৰু কি কম নো আও? পিকুৱে মাথা বেয়া কৰি দিছে দেই।
আজি হ'লেও ভাল লাগিলে হয় নাই বাৰু‌? কিন্তু আমি অলপ সোনকালে যাব লাগি সন্ধিয়া সোনকালে হৈ গ'ল আকৌ। এদিন সোনকালে যাম দেই দুটা মান বজাতে গৈ তাতে বহি থাকিম।
এ আৰু হেৰি আকৌ বতৰটো বেয়া সেইকাৰণে বেছি আন্ধাৰ হোৱা নিচিনা লাগিলে। সেইকাৰণে নহ'লে সাতটা মান বজা লেকে পোহৰ হৈয়ে থাকে দেখোন।
উম তাকেহে। এ স্কুটি লৈ যাব পাব লাগে হয় নাই? এবাৰ অকমান এই দলঙৰ অকণমান আগলৈ যাবলৈ মন আছে। ইমান ধুনীয়া প্লেচ আছে কিন্তু স্কুটি নাই আকৌ খোজকাঢ়ি যাব নোৱাৰি।
আৰু এই এডাল গেলাহে এইফালি কেনেকে স্কুটি নিবি ইমান গেলাহেখন‌।
নহয় দুপাঙৰ আগলৈ দলঙৰ আগলে কথা কৈছোঁ।
অ আগলে যাব পাৰি আগলে হেৰি অকমান আগলে গৈ আমি এবাৰ পিকনিক খাব গৈছিলোঁ। মজা জেগাতো।
পিকনিক গৈছিলোঁ মনত আছে নাই? ধুৰব আছে হয় নাই বাৰু ইমাহ সেইটো সেইটো মানে সেইটো মেমৰিজ টো বহুত মানে এতিয়াও কিবা বিকি ফটো-চটো ক'ৰবাত দিয়ে। সেইটো বহুত ধুনীয়া মেমৰিজ থাকি গ'ল দেই। অ টেনৰ চাইকেল লৈ সেইটোৱে জীৱনৰ প্ৰথম ফাৰ্ষ্ট পিকনিক বুলি ক'ব পাৰি মোৰ
অ মোৰ সেইটো যে পংকজ দা হতৰ পিকনিকৰ গাড়ীত যে বস্তু দি পঠিয়াই
অ বস্তু দি পঠিয়াইছে চাইকেল লৈ যে মই নে কোনোবা এজনী যে মই পৰিছিলো হবলা
জানো মই মনজিতৰ লগত গৈছিলো তাৰপৰা
তই আগত বহি ৰৈছ মই মই মই নিজৰ চাইকেললৈ গৈছিলো মই পিছিলো ধমকে পৰি।
বুলি কৈছিলো যে নিজে গৈছিলে
উম উম এতিয়া মোৰ চুলি কোছা বহুত দীঘল আছে ফটো এতিয়া সিমান চাই চুলিখিনি বহুত দীঘল আছে।
মই বিকে ফেচবুকত দিছিল। ফটোখন পাই দিছো মই ধুবই মাংস
অ ম মই তই মাইচি আছিলো এইফালে মৰমীয়ে খৰি বহাই আছিলে। এখন ফটো যে থাকি গ'ল আৰু হয়নে? অ সেইটো মজা আছে সেইটো পিকনিক আৰু মানে সেই পাহৰিব নোৱাৰা একদম ন পিকনিক সেইটো দেই মেমৰিছ একদম। অ হ দে তেনেকুৱা কেইবাখনো ফটো আছিলে আমাৰ মা ভাগৰ সৰু অ ম মা কুকাৰত কি চাউল বহালা অ কুকা পৰা গোটেই হেৰি নেকি খ ওলাই আছে জানো যি কৰে কৰিব যায় জনী কুকাৰ বহালে ভাত হল। বৰ ধকনাখন আ যে ক'লা ডাল যে হাইডাল নিদিলে।
উম সেও ভাত খাবি আৰু তেতিয়াহ'লে
তাকে মোৰ নাখাও নহয় মাকে হেতি খাব- অ
আৰু অললে গোটেই মানে ভ সিহতি প্ৰেছাৰটোত সৰু প্ৰেছাৰত ভাত বনাইছে সিহতি ইমান কাল মানুহক ভাত খাব মাতিছে ডাঙৰ মানে জুইতে বনাব পাৰে ভাতটো একেটা পিছাত দি আছে প্ৰেছাৰটো নোধোৱাকে লৈ থাকে আমাৰ বা যেতিয়া প্ৰেছাৰটো খুলিছে গোটেইখিনিত দেৰিলে নহয়। তাৰপৰা সেনেকে ভাত দিলে আও, তাকো খুৱাইছে দালি আৰু মাংস সেইদিনা পিছদিনাখন আমাৰঘৰ সকাম কাৰণে নাখালোৱে মাংস।
উম এইবোৰ মই আছিলো কাইলৈ মোৰলো মই কাইলৈ বনাম মনদিছ ন্দিৰ মন্দিৰ যাম হেৰি অকনমান বোলো কাইলৈ দিনটোত মাছ মাংস নাখাও কিন্তু আজি মাংসই আনি লে নহয়। ৰাতিপোৱালেতো থাকি যাব ন, অঁ নোৱাওঁ নোৱাওঁ নোৱাওঁ। নহব মাংস মুখত লৈ পিনে মই মাহ পেটত সোমাবলে দিবলে নাই।
মই ব বাৰ
উম?
বাৰ্ষিক আছিলে ঘৰত পিছদিনাখন যে ত কি খাম আও নেখালো আও সুধা দালি আৰু নেমু টেঙাই ভাত খালো জান। তাকো এঘাৰটা পঞ্চলিছত ৰাতি।
ৰাতি এই মাংসটো শুকাই গল আও আকৌ পানী অলপ দি দিওঁ।
এই
মই মাংস বইল চিকেন খাব মন গৈ আছে, একদম লোকেল বইল চিকেন।
সেইটো লোকেল হলেহে ভাল হ'ব।
খাওঁ দেই, পোৰা লোকেল মই এনেও ব্ৰইলাৰ নেখাওঁ ব্ৰইলাৰ এই খাবলে ঘিণ লাগে। লোকেলৰ কথা কৈছো লোকেল লোকেল বইল চিকেন খাবলে মন আছে, ইমান মজা লাগে খায়। বিলাহীটো পুৰি পিনে দি দিব লাগে। অঁ আৰু বইল মাছটো খাবলে মজা লাগে ৰূপচন্দা নহলে কচ।
এ কচ মাছটো বনালে বেছি টেষ্ট
অ কচ মাছটো মই দুদিন, তিনিমান খালোঁ। মই ইমান মজা লাগিলে নহয় খাই। আমাৰ পাপাই কচ মাছ তাকে খায়। উম বইল মানে, বইল মানুহে কয় যে, বইল খালে কিবা কেনেকে খায়। কিন্তু বইলটো বেছি টেষ্টি। তেলত কে বইলটো বহুত টেষ্টি হয়।
এই, এই ঘৰুৱা মাছটো খাবলৈ ইমান টেষ্ট নহয়। মানে বয়--ব খা
ঘৰুৱা মাছটো। কাইটো কাইট বমি আহি যাব, কিন্তু কচ মাছটো বইল খাবি আৰু তই।
সেটো মজা লাগে খাবলৈ।
মই ৰেচিপি এটা জানোঁ বইল মাছৰ ৰোম মেটে বনাইছিলে। এইজনীয়ে বহুত ধুনীয়া খানা বনায়। অ আহিবি এদিন থকাকে। তই আমাৰ ঘৰত থাকিবি এতিয়া আহা আহা আহঁতে আছো আও। তই বোলে আগৰ পৰাই আমাৰ ঘৰত থাকিবলে আহিম আহিমকে আছোঁ আৰু।
এদিন গৈছিলো নেকি? এই, এ গৈছিলোঁ চৰ খাবি। এদিন গৈ এদিন গৈছিলোঁ।
এইকেইদিনতে আহিবি নহ'লে।
এদিন গৈছিলোঁ থকাকে।
জানোঁ কেতিয়া?
মই থাকিব থাকিবলৈ যাব নোৱাৰো মোৰ সেইটোহে প্ৰব্লেম।
কেলেই?
এনেই মোৰ থাকিম মানে আজি মোৰ বৰ অশান্তি
উম মামাৰ, মোমাইৰৰ ঘৰত দেখোন থাক।
উ মোমাই ঘৰলৈ মই যেন তেনে এদিনৰ কাৰণে যাওঁ, যেন তেনে। এ আমাৰ মামাহঁতৰ চব ভাল মানে। কলনিত থাকে যে, অকল গা ধুবলৈ দিগ
অ
এনে চব ভাল। সে কলনিত থাকে ন? আৰু তোৰ যদি বৰ এ এনেকে গোটেইখিনি মানুহ একেলগে থাকে
এই তেনেকে মই বেয়া পাওঁ দে, মোক ঘিণ লাগে।
সেইটো কাৰণে অশান্তি।
আমাৰ আগতে আগৰ পি জি তোৰ ত এই ষোল্ল, অব-ওঠৰ, অ, চব পঁচিশ জনী ছোৱালীৰ কাৰণে অকল দুটা বাটৰুম গম পাওঁ নে আৰু এটা বা বাথৰুমত ডাঙৰ চিনিয়ৰ এজনীয়ে গা ধুইয়ে, সেইজনী মস্ত দন্দুুৰী বেলেগৰ লগত, উম, কা সেইটো বাটৰুমৰ সৰু মানে সেইটো বাটৰুমত তাই তলা মাৰি মাৰি থৈ দিয়ে। তাইহে অকল গা ধুৱে। অকল এটা বাটৰুমতে সি পঁচিশ জনী ছোৱালীয়ে গা ধুব লাগে ইমান ঘিণ লাগিছিলে প্ৰথমে মোক। এতিয়া বাৰু এডজাষ্ট হৈ গ'ল। বৰ ঘিণ লাগে দেই মোক, মই এতিয়া ক'বলৈ গ'লে মানে মুতিব তই ৰাতিপুৱা যদি যাওঁ নহয় মই, লাগিলে ঘূৰি আহিম ৰাতি তথাপিও মই নুমোতো দেই, মই নোৱাৰো মানে বেলেগত মুতিবলৈ।
আমাৰ মামাহঁতৰ মাইকী মানুহৰ দুটা আৰু মতা মানুহ এটা, কিন্তু এইটো যদি জুৰ কে লাগিলেও তো ব আমাৰ বৰ তাহঁতৰ আগপিনৰ পৰা চুম চুৰি বাহঁতৰ সেই পিছফালে এনেকৈ ইমান দূৰত।
উম, ময়ো নোৱাৰো মানে, নোৱাৰো মানে এনেকে। কলমে নীল হৈ পৰিলে।
এ থাকিবলৈ ভালেই।
অ, অ, মায়েনো কাৰ লগত ইমান কথা পাতি থাকে অ ফোনত দিনে ৰাতিয়ে অকল কথা পাতি
ছেক কৰিবি ছেক কৰিবি দেই।
অকল ফটা লেকছাৰ মাৰি থাকিব ইজনীৰ লগত সেইজনীৰ লগত। ইনষ্টাগ্ৰাম খুলিলৈছে অকল ইনষ্টাগ্ৰামত হেই কমেণ্ট দি থাকিব যা তাক উম, অ, ইনষ্টাগ্ৰাম আছে ফেচবুক আছে আৰু টুইটাৰ এইবোৰ খুলিবলৈহে বাকি আৰু চব
কৈ দিবি আক ইউটিউবত চেনেল এটাও খুলি দিবি।
ইউটিউবৰ চেনেল খুলি দিব লাগিব চেল্ফি মাৰি মানে পুৰা ষ্টৰি লগাই আছে। তাকো চেল্ফি মাৰিব নাজানে ডিঙিডাল ডাঙৰ হৈ যায় মুখখন সৰু হৈ যায়।
মাথা বেয়া কৰি দিব। মোবাইলটো কেলে শিকালো কেলে শিকালো হে লাগে। এতিয়া শুবি নে?
নুশুই কি কৰিম শুই শুই ফোন চাম অকমান দেৰি।
চব শুলে নে নেকি?
তুমি মোবাইল চাই আছে কোনো শুৱা নাই।
ৱা তই দিপশিখা তহঁতৰ ফটো কেইখন ভাল হ'ল মোৰ এখন ফটো ভাল নহ'ল জাননে? মোক ফটো এখন বনায় দে আকৌ।
তই ভাল ফটো এখন দে আকৌ নিজে একদম ফন্টৰ পৰা ওচৰপা থকা ফটো এখন। বেছি দূৰৰ পৰা মানে হেৰি কৰিলে নাহে আকৌ।
খনে দিম ওচৰ পৰা।
এ মানে তোৰ চেহেৰাটো কিন্তু ভালকে ধৰিব পৰা হ'ব লাগে আকৌ সেইকাৰণে নাহে নহ'লে নাহে আকৌ ত' কালি যিকেইখনে ফটো দিলি আৰু সেকেয়া সেকি
ৰবি এতিয়া এখন দিছোঁ মানে পুৰা নৰ্মেল আৰু। মানে ওচৰৰ পৰা ফোন দবায় থকা ৰ বি দিছো চা তই।
দি দে ভাল এখন দিবি। এনেই এইটো এনেকে সেকা সেকি হৈ থাকিলে, সেই সেকা সেকিকে আহে আকৌ।
সেকা সেকিকে আহক কিন্তু তই কালি যিখন দিছ
চেহেৰা মোৰ বেচেৰি সেহতি বেলেগ লাই।
তোৰ ইখন কি মিলিছে